হেল্ল'
হেল্ল'
হয় গুড মৰ্ণিং
গুড মৰ্ণিং গুড মৰ্ণিং
শুনি পাইছা অ এ ৰাতিপুৱা ৰাতিপুৱা মোৰ মাতটো অলপ ভাঙি আছে মানে
মই এনেই বহি আছো
অ
উম
ঠিকেই বাৰু
তুমি নাই নাই নাই হোৱা মানে মই এতিয়া তাৰ মই পাঁচট মানত উঠিলোঁ মুখখন ধুই কিনে তোমাৰ মই জিম কৰিব গ'লো জিম কৰি আহি মানে এতিয়া অলপ বহি আছো আৰু
অ ময়ো ব্ৰেকফাষ্ট কৰিলো বাৰু মই তুমি বুলিয়ে কৈছো বেয়া নাপাবা অ জিমত যোৱা ন
অ যাওঁ যাৱ
কিমান দিন হ'ল
সাত মাহ হল
আহ মইও জিমত যাও বাৰু
অ ইভিনিঙত যাই চাগৈ
হয় মই তোমাৰ কেতিয়াবা ৰাতিপুৱাও যাওঁ কেতিয়াবা সন্ধিয়াৰ পিছত যাওঁ ৰাতিপুৱা জিমত মানে ভিৰো থাকে আকৌ সন্ধিয়া আঠটা বজাৰ পিছত গলে মানে ভিৰটো অলপ কমেই চাৰে সাতটা মানত যাও মানে
অ অ ঠিকে আছে
পিছে আজি কিহৰ ৰ পাত কৰিলে
আজি মই আজি মই আজি মানে বাইছেপ আৰু মানে শ্ব'ল্ডাৰ মাৰি দিলোঁ।
বাইছে বাৰু চলজাৰ ন ঠিকেই আছে দিয়া। বডি বিল্ডিং খেলিবা নেকি? নে এনে ফিটনেছৰ কাৰণে।
এনে এনে ফিটনেছ হয় নে?
ময়ো এনেই ফিটনেছৰ কাৰণেই যাওঁ বাৰু।
উম এনেই মাৰে কেনেকে আপুনি মানে তোমাৰ মঙলবাৰে কি মাৰে?
মোৰ মানে একশ্বয়ালি কোনো মানে হেৰি নাথাকে লিষ্ট টো যে চিৰিয়েলি নাযায় মানে মোৰ মাজে মাজে গেভ হৈ যায় ত' মই মানে চেনিয়ৰ লিষ্টতহে মাৰো।
অ আমি চিৰিয়েলি যাওঁ।
অ মোৰ চিৰিয়েল বহুত কম হয়। মোৰ মানে যিজন জিমৰ ইনষ্ট্ৰাক্টৰ আছে
উম!
তেখেত মানে তোমাৰ খেলে চাৰে আৰু বহুত ল'ৰা যিবিলাক খেলে মানে আমাৰ জিমৰ পৰা সিহঁতক ট্ৰেইন কৰাই ত ছাৰৰ লগত ৱৰ্কআউট কৰিলে মানে গৈ কেতিয়াবা মানে উল্টা পুল্টা হৈ যায় অ আৰু ছাৰৰ লগত মানে মই মেক্সিমাম টাইন মানে মই ছাৰৰ লগতে ৱৰ্কআউট কৰো মানে মোৰ কেতিয়াবা ধৰা
আমি তোমাৰ হেৰি মঙ্গলবাৰে আমি চেষ্টাৰ আৰু ট্ৰাচেত মাৰো আৰু বুধবাৰে বাইছেপ বাৰু বেক মাৰো আৰু লেগ আৰু চল্ডাৰ মাৰো বৃহস্পতিবাৰে। মানে তিনদিন তিনদিনকে মিলাই মিলাই মাৰি থাকোঁ আৰু।
অ! মই মানে প্ৰত্যেকটো তোমাৰ বডি পাৰ্ট সপ্তাহত দুদিনকে ট্ৰেইন কৰি আছিলোঁ আগতে। এতিয়া আকৌ মাজতে গণ্ডগোল এতি হ'ল, এতিয়া এদিনহে হয়। মোৰ লিষ্টখন
মোৰো মানে গণ্ডগোল হৈ গৈছিল বাৰু, মানে যোৱা নাই হৈছিলোঁ মই দুসপ্তাহ মান হৈ গ'ল আকৌ এতিয়া গৈছোঁ আৰু।
উম! মোৰো এই দুই সপ্তাহ মান হ'ল মানে উল্টা পুল্টা হৈ আছে। মোৰ লিষ্টখন অ, মোৰ লিষ্টখন মানে তোমাৰ ‌এই চেষ্টৰ লগত শোল্ডাৰহে মাৰা হয় আমাৰ।
অ সৌল্ডাৰ হে মায়ে নেকি ‌‌চে
উম! চেষ্টৰ লগত এনে বাৰু চেষ্টৰ লগত ট্ৰাইচেপ মাৰে বাৰু। ত মই ছাৰৰ লগত যে তিয়া ৱৰ্কআউট কৰোঁ মই মানে মোৰ চল্ডাৰটো অলপ মানে বেয়া হৈ গৈছিলে মানে। অ মোৰ চল্ডাৰ মানে তোমাৰ যিটো মানে বহল থাকিব লাগে না চল্ডাৰটো সেইটো মানে আগতে বেলেগ জেগাত জিম কৰি আছিলোঁ যে উল্টা পুল্টা কৰি কিনে মানে বেয়া হৈ গৈছিলে ত ছাৰে চালে বস্তুটো ত ছাৰে মানে চল্ডাৰ ৱৰ্কআউটটো কৰাই কৰাই কৰাই এতিয়া অলপ মানে ঠিক হৈছে। মানে চেপ টো আহিছিলে মানে।
অহ!
ছাৰে মানে চবকে চ'ল্ডাৰ টোত বেছি গুৰুত্ব দিয়ে মানে ল'ৰাবলাক যদি খেলে। সিহঁতৰ চ'ল্ডাৰটো বেছি ধুনীয়া হ'ব লাগে না, ত ছাৰে মানে অল্ড স্কুল আৰু নিউ স্কুল মিলাই কিনে যিবিলাক ৱৰ্কআউট কৰাই মানে বহুত সাংঘাতিক। তুমি খালি পাৰ আৰু এটা। তুমি একদম সৰু দামবেল লৈ যদি ছাৰ লগত এক্সাৰচাইজ কৰা নহয় বহুত কষ্ট থাকি যায়। মানে আনকমন মানে এইবিলাক
উম! উম!
আহ সেইবিলাক এক্সাৰচাইজ মানে ইউটিউবত ভিডিঅ'ত বহুত কম পোৱা যায়।
অ অ
অ
ঠিকেই আছে বাৰু এনে প্ৰটিন লয় নেকি আপুনি। প্ৰটিন কেটিন
প্ৰ'টিন মই লোৱা নাই বাজেট মানে নাই বুজিছা ত' মই মানে কেটিন লৈ আছোঁ।
অ অ
ক্ৰেটিনটো তোমাৰ লওঁ ছাৰে দিছে মোক এটা ভাল ক্ৰেটিন মানে সেইটো ইউজ কৰিছোঁ ৰিজাল্ট ভালে পাইছোঁ।
উ মই কেটিন লৈছিলোঁ বাৰু- এতিয়া নাই লোৱা আৰু
আহ
মানে কেটিং খালেনো কি হয় অলপ আৰু জোৰতটো আহে আৰু মানে ৱেট থব পাৰি আৰু।
আহ তোমাৰ মানে যদি প্ৰটিন উম ডিফিচিয়েঞ্চিটো কম হয়। মাচলৰ গ্ৰোথটো ৰখি যায় তুমি ক্ৰেটিন ল'ব পাৰা ক্ৰেটিন ল'লে যে পানীটো ভাল। বেছিকে খাবা অলপ পানীতটো বেছিকে খাব লাগে। আৰু এনেওতো ধৰা আমি জিম কৰা মানুহতো চাৰি লিটাৰৰ ওপৰত পানী যায় গৰম দিনত
উম উম উম
চাৰে পাঁচ লিটাৰ হৈ যায়।
উ এনেই আপুনি কি কৰে মাননে
মই এনেই তোমাৰ টিউচন চিউশন কৰাও আৰু এই মানে এইটো প্লেটফৰ্মত আহিছো মানে বেছি দিন হোৱা নাই।
অ
ত এইটো চাওঁ কিবা এটা আশা কৰিছো যদি কিবা অলপ সকাহও হয়। কিবা এটা যদি ইনকাম কৰিব পাৰো অলপ মানে ভাল হ'ব। তুমি কি কৰা?
মই এতিয়া মানে পঢ়ি আছোঁ বৰ্তমান।
পঢ়ি আচা ন।
মই এবাৰ বি এ ফাস ছেম।
বি এ ফাৰ্ষ চেমিষ্টাৰ ঠিকে আছে বাৰু অনাৰ্চ লৈছে নেকি?
নাই নাই মানে এডমিশনটো কৰা নাই হে কৰিম হে বাৰু
অ আচ্ছা আচ্ছা এতিয়াও হোৱা নাই এডমিচন নেকি?
হৈছে বাৰু মই মানে কৰা নাই গৈ কৰিম বাৰু
অ কৰিলোৱা আৰু ভালকে পঢ়া। তোমাৰ আহ তোমাৰ আৰ্টছ আছিলে নে? ঠিকেই আছে ময়ো আৰ্টছতে পঢ়িছোঁ বাৰু মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰোঁ। কৰিছো।
আহ
আৰ্টছত তোমাৰ হায়াৰ কেণ্ডাৰিতত কি কি আছিলে চাবজেক্ট।
চবজেক্ট মোৰ আছামিছ ইংলিছ স্বদেশ। পলিটিকেল ছাইন্স ইডুকেশ্যন আৰু ইকনমিক্স
তুমি মেজৰ ছাবজেক্ট কিবা ল'ব বুলি ভাবিছা নেকি ডিগ্ৰীত
নাই নাই ননুম একদ চ
উডলো আনা ত তোমাৰ ধৰা তুমিতটো জানাই এম আই এল আৰু ইংলিছ
অ এইটো থাকিবই বাৰু
তুমি পলিটিকেলটো লোৱা আৰু লগত তোমাৰ যিটো ভাল লাগে লোৱা। পলিটিকেল টো কি হল কৈছোঁ জানা, পলিটিকেল ন্স টো যদি লোৱা নহয়। তুমি মানে এ বহুত কিবা কিবি মানে বস্তুবিলাক জানিব। তুমি
অঁ পলিটিকেল চাইন্স ল'ব লাগে বাৰু মোক ছাৰ এটাই কৈছিল লবা বুলি।
প্ৰশাসন বিষয়াসকলৰ কি কি কাৰ কি কাৰ্য ক্ষমতা। মন্ত্ৰী এম এল এ যে হয় গোটেই দেশৰ ৰাজনীতি কিবা এটা মানে তুমি আভাস পাই যাবা আৰু পলিটিকেলত ময়ো অনাৰ্চ লৈছো।
উম
মই পলিটিকেলত কমাৰ্চ লৈ ডিগ্ৰী কমপ্লিট কৰিছোঁ। অ চাবজেক্টটো বহুত ভাল আছে মানে। আহ যদি তুমি ডিফেন্স বা পুলিচ বিভাগ বা তুমি ধৰা। তেনেকুৱা এ পি এছ আই পি এছ যদি ভাবা পলিটিকেল চাইন্স মানে ইজি। কৰি দিব বস্তু গিলাক।
উম উম উম
বা ধৰা তুমি ভৱিষ্যতে এল এল বি কৰিবা। যদি ভাবা আৰু বি এ কমপ্লিট কৰি এল এল বি কৰা ইজি হৈ যাব মানে।
সেইটোতো হ'ব বাৰু কিবা আপুনি বিজনেচ চিজনেছ কৰে নেকি?
বিজনেচ একো কৰা হোৱা নাই মানে কেপিটেলৰহে অভাৱ হৈ আছে তুমি কিবা কৰি আছা? নেকি এইপিনে
মই এইটো কৈছো বাৰু
বিজনেছ কৰি আছা
মানে ঘৰৰ পৰা মোক মানে এখন হেৰি ফাৰ্ম এখন খুলি দিছে মানে গাহৰি ফাৰ্ম।
এই বঢ়িয়া কিমান দিন হ'ল চলাই আছে।
ছলোৱা মোৰ বেছি দিন হোৱা নাই আৰু মানে। এইবাৰ আনিছো। মানে পোৱালি পোৱালি বাৰটা আনিছো আৰু
অ প্ৰথম ষ্টাৰ্টিং কৰিছা বাৰু ন
অ মাইকী পাঁচ্তটা আৰু ফালে আনিছো।
ঠিকে আছে এইটো বিজনেচ ভালেই বেয়া নহয় তোমাৰ মই যে মোৰ যিজন জিমৰ ছাৰ ছাৰেও মানে। গাহৰি পালে মানে ঘৰত তেখেত মানে বড়ো মানুহ হয়। ত ঘৰত গাহৰি পালে ছাৰৰ সেইপিনে পৰা এটা ভাল ইনকাম আহে জিমৰ পৰাও ধৰা আহে। কষ্ট কৰে কিন্তু যথেষ্ট।
আপোনালোকৰ ফিজটো কিমান লয়। মানে জইণ্ট ফিচ মানে।
আমাৰ জিমত মানে বৰ্তমান কোনো জইণ্ট ফিজ নাই। তোমাৰ মান্থলি আমাৰ ছাৰে মানে ফাইভ হাণ্ড্ৰেড লয়।
উম।
যিটো মানে আমি যিটো জোগাত জিম কৰোঁ।
উম।
ফিছ ছাৰে ৰাখিছে বহুত কম ক'বলৈ গ'লে মানে
আহ
সাধাৰণ ল'ৰাবিলাকো জিমত আহে টো আৰু সেইটো চেণ্টাৰটো মানে ইমানো ডাঙৰ নহয় আছে মোটামুটি আৰু গ্ৰথ হৈ আছে মানে ত সেই অঞ্চলত মানে দুটা জিম আছে দুটা জিমত মানে একে ফিচ আৰু ছাৰে যিটো হিচাপে মানে ফিজটো লৈ আছে সেই বুলি ক'লে মানে কমেই কাৰণ ছাৰে যি ট্ৰেইন কৰাই যেনেকৈ তোমাক বাৰু মই কেতিয়াবা ভিডিঅ' শ্বেয়াৰ কৰিম কিছুমান ৱৰ্ক মাক ভিডিঅ দিম চাবা তুমি আনকমন মানে ফিজটো সেই হিচাপে ছাৰ চাৰিশ লৈ আছিলে ছাৰে পিছত কিছুমান বস্তু চস্তু আনিলে ডাম্বেল চাম্বেল আনিলে তাৰপিছত ছাৰে এশ টকা এটা বঢ়ালে আৰু তথাপিও ছাৰে নিজেই বেয়া পাই আছে এই এশ টকা বঢ়াই দিব মই কৈছোঁ ছাৰ বেলেগ জিমত আমাৰ মানে ইয়াৰ পৰা অলপ দূৰত মানে টাউন আছে।
উম উম।
তাতে মানে মাল্টি জিম আছে সিহঁতে তোমাৰ মান্থলি ফিফটিন সান্দেৰেদ লয় ষ্টুডেন্টৰ কাৰণে মানে কলেজৰ ওৱান থাউজেণ্ড লয় ছাৰে মাত্ৰ পাঁচ কে মানে তাততো ধৰা মেচিন বহুত আছে ছাৰৰ ইমান মেচিন নাই কিন্তু ছাৰে যিটো মানে শিকায় সেই হিচাপো বহুত কম
উম খেলে সিহঁতৰ পৰা কোনো ফিচ নলয় মানে জিমৰ ফিচটোয়ে মানে কোনো
আমাৰো এনে মানে তোমাৰ ও আমাৰ ইয়াত জইণ্ট ফিজ পাঁচশ
উম
আৰু তোমাৰ মান্থলি তিনিশকে দিলেই হ'ল
অ তোমালোকৰো ভালে আছে কমেই আছে দেখোন
উম
আমাৰ মানে টাউনটো ইমান ডাঙৰ নহয় য'ত জিমটো বৰ্তমান মানে যি যিটোত গৈ আছোঁ সেই হেই হিচাবে মানে বেচি ললে ছাৰৰো জিম নচলা হৈ যাব মানে মানুহ বিলাক নাহিব ল'ৰাবলাক পাঁচশ মানে ঠিকেই আছে
ঠিকে আছে বাৰীতো আমাৰো ঠিকে আছে
উম
কিছুমান ল'ৰাটো কামানি নকৰে নহয়
অ সিহঁতে ধৰক ঘৰৰ পৰা পইচা লৈ ফিজ দিয়া না ত সিহঁতৰ কাৰণে মানে পাঁচশ টকা এটা ল'ব পাৰে
উ দিয় হ'ব দিয়ক ন
এইটো তোমাৰ তোমালোকৰ জিমত বাৰু কলেজৰ ল'ৰা বিলাকতো যায় ন তোমাৰ লগৰ বিলাকটো যায়
অ যাই যায়
অ ঠিকেই আছে এইটো তিনিশ টকা বেছি বেছি নহয় বাৰু
উ হ'ব দিয়ক ন কালি কণ্টেক্ট কৰি আছ আপোনাক
ঠিক আছে বাৰু